অ কি কৰিছা?
অ আছো এনেই তই কি কৰিছ?
এ আছো। এই কথা এটা সুধিব লগা আছিলে মই তাৰমানে বোৱা কাপোৰ চলাব দিম হা অ বোৱা কাপোৰ চলাব দিম তেওঁ কৈছে যে এসপ্তাহৰ ভিতৰতে চি দিব বুলি কৈছে। গতিকে মই মানে শেষ এখন লৈ আহিব লাগে। অ ভাল হয়, আহ নিজে শালত বয়। অহ ত লাগিব নেকি তোক? এতিয়া মানে একেলগে আমি দুইজনীয়ে ল'লে কিজানিব বা অকণমান
অহ অহ অহ পাৰি কেনেকুৱা কিবা চেম্পল আছে নেকি কেনেকুৱা মানে ৰং চং বিলাক?
অহ নিজে দিলে হ'ল আৰু কথাটো হ'ল যে উম মানে দুই ধৰণৰ পইচা লয়। হয়তো বা তেওঁ গোটেই এইখিনি এয়া কৰিব অ যে পইচা লৈ ল'ব আৰু সূতা চুতা তেওঁ নিজে কিনিব নিজে মানে চব এইখিনি নিজে কৰিব আমি খালি পে'মেণ্টটো কৰি দিলেই হ'ল আৰু আৰু নতুবা কাবাৰ যদি নিজৰ ঘৰৰ সূতা থাকে বা কোনোবা যদি দোকানী চিনাকি সূতা বোলে মই আমুকৰ পৰা লও তেতিয়াহলে হেনেকে সূতা ল'লেই হ'ল। তঅ কালাৰফুল যদি হৈ কালাৰ ফুল ললে হ'ল বা বেলেগ কিবা যদি হয় এনেকুৱা আৰু
এ সূতাৰ দাম চাম মানে এ বেলেগ তে পৰিব নেকি তেনেকুৱা নেকি
নহয় তেওঁ যদি কিনে, তেতিয়াহ'লে সেই এটা মোটাকে পইচা এটা লৈ ল'ব। আৰু আমি যদি কিনি দিওঁ তেতিয়াহ'লে তাৰ মানে উম অহ‌ কাপোৰ অহ চাদৰখনত মাত্ৰ যদি বেছি একো কাম নাথাকে তেতিয়াহ'লে মাত্ৰ ডেৰ এশ টকা ল'ব। চিলাই দিয়াৰ কাৰণে মানে হিৰে হিক বোৱাৰ কাৰণে। আৰু যদি বোলে ফুল - চুল অলপ বেছিকে থাকে।। তেতিয়াহ'লে তাৰমানে এয়া হব। অকন বেছি ল'ব আৰু আঢ়ৈশ মান ল'ব।। হ'ব আৰু,
অ' অ' পাৰি ল'ব। ভালে লাগে পিন্ধি আগতে আছে নে তেনেক।। কোৱা কাপোৰ?
মোৰ তেনেকুৱা কাপোৰ নাই মই চব মেচিন মেইডহে পাওঁগে গৈ পেলাই। গতিকে উম সেই কাৰণে এবাৰ ভাবিছোঁ বোৱা কাপোৰ লম বুলি। তোৰ কিবা কাপোৰ আছে নেকি, এনেকুৱা বোৱা যত মানে ফুল - চুল বিলাকৰ চেম্পল দিব পাৰোঁ।
এনেই চেম্পল পাই যাবি মানে নেটতো পাই যাম বা এনে চেম্পিল পাই যাবি। মানে নেটতো পাই যাম বা এনে কাপোৰ আছে। সেই মেচিন মেডে হ'ব চাগে সেয়াও, এনেই আছে বোৱা কাপোৰ কিন্তু মেচিন মেডেই হ'ব। হেণ্ডমেড নহয় চাগে সেইখিনি চুই চালে গম পাবি।
অহ।
ডিজাইনটো টো হৈ যাব বাৰু, ডিজাইনটো পায় যাম। তেনেকুৱাঁ ধৰণৰে বনাই দিবনে?
অ' সেনেকুৱাই, যেনেকে দিয়া যায় সেনেকেই বনাই দিব বুলিছে। আৰু মানে ভাল। হয় আৰু এটা বস্তু ইন্টাৰেষ্টিং গম পালোঁ। যে তেওঁ মুগা কাপ বৈ দিয়ে। অ-হ, তো তেওঁলোকৰ কোনোবা ওচ মুগা পলু পোহা পোহা মানুহ আছে। অ', ত' তাৰ পৰা সূতা তেওঁ কালেক্ট কৰি পেলাই মুগা কাপোৰ চিয়ে, বয়। মই ভাবিছোঁ এনেইতো মুগা কাপ পোৰ তেনেকে পোৱাতো বহুত কঠিন।
অ'
চিজনেল হয় ন, মুগা পলুৰ ছিজন আহিব লাগিব। ত' মই ভাবিছ তু, বেলেগকে নহলেও অন্তত উকাকে হলেও মুগা চাদৰ এখনকে কিনি থৈ দিম। চাদৰ খন চাগে অ ভালেমান দাম ল'ব চাগে, নৰ পৰা দহ হাজাৰ মান ল'ব চাগে, খালি উকা।
অ পিছতকে কি তাতে কিবা কাম কৰা যাব পাৰি, তেনেকুৱা নেকি?
নহয়- নহয়, যদি বোলে অলপ বাজেট আছে, তেতিয়াহ'লে অকন আগতীয়াকে বোলে এইখিনি ফুল বচা লাগে, বা এনে কুৱা। বা চাদৰ মেখেলা যেনেকে লাগে সেনেকে অনুযায়ী কৰি দিব। মোৰ বাজেটটো কম দেখি সেই পেলাই মই ভাবিছোঁ বেলেগ নহ'লেও মানে উকাকে হ'লেও চিলাম। অ মানে বোৱ দিম আৰু যদি গোটেই ফুল চেট লাগে মুগাৰ। ব্লাউজ, আহ চাদৰখন, মেখেলাখন সেনেকেতো যথেষ্ট দাম হৈ যাব চাগে! উমম কিমান মান পৰিব বা চল্লিশ পঞ্চাশ কিবাটোতো যাব ন
উম উম উম দাম আছে ন উম
সেইকাৰণে ভাবিছোঁ সেয়ে এজ এ মেমৰী ৰাখি থৈ দিম আৰু নহ'লে পিছলৈ আৰু কোনে মুগা পলু পুহিব কোনোবাই বনাব, তাকো শালত বোৱা।
অকল উকা চাদৰখন কিমান পৰিব?
সেই ন দহ হাজাৰ বুলিলে ন-দহ হাজাৰত উকাখন হ ফুল চুল বা কিবা কাম কৰিব দিলে কিজানিবা অকন বেছি ল'ব চাগে। তাকে। মই বোলো তই যদি ল একেলগে অৰ্ডাৰ দি দিম অ' তেতিয়া দামটো কিজানিবা অকণ কম বেছ
বোৱা কাপোৰ যোৰ ল'ব পাৰি, মুগা এবাৰ চাই লওঁ নেকি ন নে কিবা এ এ দেখাব নে? মানে
দেখাব পাৰি তেওঁ আ তাতে চেম্পল-টেম্পল থাকে তাৰমানে কিন্তু কথাটো হ'ল তেওঁ এজ এ বিজনেছ হিচাপে নকৰে এনেই বয় দেখি ওচৰৰ মানুহে লয় দাম। মানে সেইকাৰণে। এনে বিজনেচ নিচিনা নহয় সেইকাৰণে এনেকুৱা ঘৰৰ পৰা লোৱাটো ভাল যিহেতু তেওঁ বিজনেচ একো কৰা নাই আহ গতিকে সেইটো ভাল হয় আৰু কিন্তু মই ভাবিছিলো কি মুগা পলুৰো কথা আছে ন! আ মানে পো়হাসকলেও ভালকে পুহিব পৰা অৱস্থাতে বা লেডি গৰাকীয়ে জোনে বনাম বুলি কৈছে তেওঁ সুস্থ যেতিয়ালৈকে চিলাব
উম, কিমান টাইম লাগে হেয়া হেৰি কৰিবলে? অৰ্ডাৰটো দিয়াৰ পিছত আকৌ কেতিয়ালৈ বনাই হব বা কেতিয়া দিব?
যদি নহয় কোৱা যায় বোলে অ আমাক সোনকালে লাগিছিলে আমি অ বেলেগত থাকো বা এনেকুৱা কিবা এনেকুৱা যদি কোৱা যায়, বা কিবা আৰজেঞ্চি অলপমান খালে কিজানিবা এসপ্তাহত ওলাই দিব
অ অ অ
সেইটোৱে সেইকাৰণে
এৰো
এসপ্তাহ লাগিব চাগে কাৰণ অ সূতাবিলাক আকৌ কিবা কিবি কৰিব লাগে ন
ঠিকেই আছে মই বেছিয়েই ভাবি থৈছিলো অলপমান এসপ্তাহ যদি কেনেবাকে হয় এতিয়া ঠিকেই আছে ইমানখিনিত নৰমেল কাপোৰত লাগে
অ আৰু মই শুনিছো যে বিয়াৰ কাৰণে পাত তৰ গামোচা চামোচা বিলাক যে থাকে কে বা এনেও বিয়াত দৰা বৰণীয়া যিটো মানে সেই গামোচা খন বহুত ধুনীয়া হয় ন সেনেকুৱা গামোচাও হেৰি কৰে বুলি শুনিছো গতিকে আহ আঁচ ঠাইল সেনেকুৱা এখনো কৰি থ থৈ দিম নেকি ভৱিষ্যতলৈ ইহঁতৰ কাৰণে কাৰবাৰ কাৰণে ব্যৱহাৰ কৰা পৰা যাব
অ অ পাৰি এতিয়াই কৰি ল'লে ভাল এইবিলাক সোণৰ নিচিনা বস্তু চুন এ পিউৰিটি বিলাক যিমানেই দিন বাঢ়ি যায় সিমানে পিউৰিটি নাইকিয়া হৈ হৈ গৈ থাকে
সেইটোৱে সেইকাৰণে ভাবিছিলো অ আৰু আৰু কি কৰে বুলি কৈছিলে অঁ মই আৰু এটা বস্তু কৰিম কি বুলি কয় এই এখন তাৰমানে ফুলাম গামোচা চিব দিম আৰু তাতে তাৰমানে এই বব দিম তাৰ পিছত তাত ভিতৰত অ পেপা গহ গগনা এনেকে থকা বা নাচনী ঢুলীয়া থকা বা গঁড় থাকা কা এনেকুৱা চিম্বল বনাই পেলাই আহ সেইখন ফ্ৰেম কৰি পেলাই ঘৰত ৰাখিম
অ অ এইটো আকৌ এবাৰ কচোন কি কলি হেৰি ফ্ৰেম কৰিবি ফটো
ফ্ৰেম কৰিম অ অ অ ডাঙৰকে ফ্ৰেম উম গামোচাখন অ সেই সেনেকুৱা ডাঙৰকে ফ্ৰেম কৰিম হুম উফ ফ্ৰেমিংটোটো আমি বাহিৰত কৰি ল'ব লাগিব
নহয় মানে সেই গামোচাখন আৰু তেনেকে
অ বনাই দিব ডিজাইন দিলেই হ'ল তেওঁ হেৰি কৰিব হে হে ব'ব হে তেও ব'বলৈ সেই ফুল বচা সেইখিনি অ যেনেকে যেনেকে দিয়া যায় সেনেকে কি কৰি দিব
উম উম উম উম ঠিকে আছে মোৰটোতো সেই হেৰি ভাল লাগে এই কুুৰ্তাবিলাক পাইছে কু
অ সেন সেনেকে হ'লে ডাঙৰ চাদৰ এখন চিলাব দিব লাগিব মানে বব দিব লাগিব
নহয় ৰ মই তোক এটা এটা ৱেবচাইট এটা আছে মই তোক ক'ম বুলি ভাবি আছিলো সেই ৱেবছাইট ত মানে ইনষ্টাগ্ৰামত মই পাইছো পাইছিলো এ তেওঁলোকক অৰ্ডাৰ দিলে কিন্তু বনাই দিয়ে কিন্তু খুব ধুনীয়া ধুনীয়া মই তোক দিম বাৰু
অ
একদম অসমীয়াত কুুৰ্তা অসমীয়া মানে এনেকুৱা হেৰিবিলাক দিয়ে মানে কাপোৰ চাপোৰ বনাই মানে কাষ্টমাইজ কৰে আৰু এ খুব ধুনীয়া কালাৰচ চেলাৰ বিলাকো মৰম লগা তই এবাৰ চাই ল'বি তোক যদি লাগে তেনেকুৱা মই ভাবিয়ে আছিলো মানে মোকো লাগে সেই অৰ্ডাৰ মানে কথা পতা হোৱা নাই মানে পাতিম পাতিম কে তেনেকুৱা হৈ আছে
অ অ ঠিক আছে এইটো চাবিচোন ময়ো এই মান মানুহ গৰাকীক চাগে দুখন মান অলপ বেলেগ কে মানে বব দিম যাতে মানে তাৰ পৰা কুুৰ্তা বা এনেকুৱা কিবা ডিজাইনৰ
অ মানে কি কনটেকতটো আছে চাগে নহ মানুহগৰাকীত
কনটেকত ডাইৰেক্টলি নাই ইনডাইৰেক্টলি আছে ইনডাইৰেক্টলি
কিমান কি ল'ব
অ নহয় তেতিয়া দিয়াৰ সময়ত তেতিয়া হাতে হাতে দি দিম আৰু আৰু পইচা পাতিহে এনেকুৱাই মই যিটো কৈছো চাদৰৰ কাৰণে এশ পঞ্চাশ চকা যদি হে সূতা দি দিওঁ- আৰু যদি বোলে- দুটা নিদো তেতিয়াহ'লে ল'ব চাগে তিনিশ চাৰিশ কিবা এটা ল'ব আৰু- গতিকে বোৱা কাপোৰ তিনিশ চাৰিশ- যদি পাই আছো সেইটো ৱৰ্থিত আৰু মেচিন মেডে আমি সিমানত কিনো উ উ আৰু কোমল হয় মাৰ কাৰণেও লাগিছিলে কিন্তু ঘৰত না- ঘটনাটো হ'ল মায়ে এতিয়া- পিন্ধিব মানে বিচৰা নাই- কাৰণ বহুত কাপোৰ আছে অলৰেডি গতিকে সেইকাৰণে আৰু-
অ অ ন এযোৰ কিনি চাই লওঁচোন কেনেকুৱা হয় ন ভাল হ'লে আকৌ লোৱা যাব তেনেকুৱা আৰু হ'বনে অ?
নাই কিনে তাৰমানে তেওঁৰ পৰা গতিকে মই ভাল ৰিভিউয়ে পাইছো। সেইকাৰণে মোৰোটো পুটুক পুটুকে কিনি থকা সম্ভৱপৰ নহয় সেইকাৰণে ভাবিছোঁ এবাৰত - এখন দুখন অলপ সৰহকে- কিনি পেলাই- তাৰপিছত আৰু ৰাখি দিম আৰু উম তাকে-
তেতিয়াহলে হ'ব মইয়ো এইযোৰ ল'ম। চাই লও আৰু নতুন নতুন ডিজাইনো ওলাই থাকি- কিব ন যদি হয় মোকো কবি বোৱা কাপোৰ এযোৰ ল'ম আৰু- সেই তই ৱেবছাইট- ত এবাৰ চাই ল'বি মই পঠাই দিম। খুব ধুনীয়া ধুনীয়া কাপোৰ তাৰ পৰাও ল'ব- পাৰ কিন্তু একদম ধুনীয়া ধুনীয়া চাদৰ মেখেলা- ৰং বিলাক দেখিবই ভাল লাগে আৰু এই যি- তো মিনি এচাৰ বনাম বুলি কৈছিলি অ নহয় মিনি এচাৰ নহয় ৰ-
ফটো ফ্ৰেম আৰু উম উম।
সেইটো চাগে ল'ম মইয়ো।
উম মোক সেই মিনি এছাৰো লাগিছিলে কিন্তু মিনি এচাৰ টো তো কোৱাটো অলপ কঠিন যেনে লাগিছে।
মিনীয়াচাৰ হৈ যাব হৈ যাব দে মই চিনি পাওঁ এই দোকান বিলাকত ক'লেই- পাই যায়। অ কিন্তু সেই এ এই ধৰ কাজিৰঙা- অঁ নহয় মানে সেই তেনেকুৱা নিচিনা জেগা বিলাকত আৰু অঁ অঁ অঁ অঁ কৈ দিলে মানে পাই যায় আৰু মানে যোনে তেনেকুৱা দোকানে খুলিছে।
অ' বুজিছো
অ' অ'
ঠিক আছে হ'ব দে মই পিছতে কল কৰিম তেতিয়াহ'লে
অ' অ' ঠিক আছে।